হেল্ল' অহ শুনিছো কেনে
অহ শুনিছো কোৱা
অঁ কওঁক।
উম কি কৰি আছা।
মই এনে আছো আপুনি।
অঁ মই বাৰু এনেই আছো অঁহ তুমি কিহৰ বিষয়ে কথা পাতিবা।
অঁ আপুনি কৈছিলে যে স্কুলৰ কথা কবলে
আজি স্কুল লাইফ বিষয়ে কথা পাতিবা
অহ
কোৱা শুধা কি সুধিবা স্কুল লাইফৰ কথা?
আপুনি ক'ত পঢ়িছিলে?
অহ মই নাৰেংগী বিদ্যা মন্দিৰ হাইস্কুলত পঢ়িছিলো। তুমি?
মই ইয়াৰে শংকৰদেৱ শিশু নিকেতন নিচাত কৰা তাতে। তাত পঢ়িছিলোঁ।
অ অসমীয়া মিডিয়াম পঢ়িছিলা নে ইংলিছ মিডিয়াম পঢ়িছিলা?
মই অসমীয়া মিডিয়াম। আপোনাৰ?
অ মইতো ইংলিছ মিডিয়াম পঢ়িছিলো?
অ ভালে দেখোন তেতিয়াাহ'লে
সেত কি ভাল অসমীয়া, অসমীয়া মিডিয়ামো ভাল দেখোন।
নাই নাই ইংলিছ মিডিয়াম হলে বেছি বনি যায়, হেৰিতে হাইস্কুলতে আমাৰ অসমীয়া মিডিয়াম হলে পাছত আকৌ হায়াৰ ছেকেণ্ডাৰীত যেতিয়া ইংলিছত লিখিব লগা হয় বহুত প্ৰব্লেম হয়। পাইছোঁ আৰু মই। আমি পাইছো আৰু, আপোনাৰ চৰকাৰী স্কুল আছিলে নে? নে প্ৰাইভেট ন?
অ মোৰ প্ৰাইভেট আছিলে আহ আহ আহ প্ৰাইভেট হয় ন অ শংকৰদেৱ আধা চৰকাৰী আধা প্ৰাইভেট। হয় নেকি
নহয় নহয় প্ৰাইভেটেই হয়
মোৰো সৰুৰ পৰা শংকৰদেৱত এডমিচন কৰাই দিম বুলি কৈছিলে, দেউতাহঁতে আকৌ তাৰ পিছত আকৌ বিদ্যা মন্দিৰতে কৰাই দিলে। তাত তাৰে পৰা টেন পাজ। কৰিলো তোমাৰ স্কুল লাইফত কিমান কিমান জন পাইছিলে।
মোৰ বেছি নাছিলে বাৰু, আমি আমাৰ মানে কেনেকুৱা হৈছিলে পঢ়িবলে ডেস্ক বেঞ্চত মানে ৰটেচন কৰি দিছিলে সদায় একেইটা জাগাতে বহিব পৰা নাছিলো। আৰু একেটা মানুহৰ লগতে বহিম দিব পৰা নাছিলো মানে এ টাইম হেৰি কৰি দিয়াত বেলেগ বেলেগকে বহিব দি দিয়ে মানে
একদিন নে সপ্তাহ পিছে পিছে? মানে আজ অ তেনেকুৱা আমাৰ ৰটেচন কৰাইছিলে। আহ বেছিভাগতো মই মাজত বহি ভাল পাইছিলো। আৰু লাষ্টত বহিকে ভাল পাইছোঁ। ৰটেচনটো আমাৰ হয় আমাৰতো হয় কিন্তু মই ফাষ্ট‌ য'ত যায় নাপাওঁ মই থাৰ্ড বেঞ্চাৰ পৰা আকৌ বেগ যাওঁ হি হি হি
অ নাই আমাৰ তেনেকুৱা আমাৰ সদায় ফাৰ্ষ্ট বেঞ্চৰ পৰা ৰটেশন হয় আকৌ ফাৰ্ষ্ট বেঞ্চ লৈকে আহিব যেনতেন বহিবই লাগে য'তে বহিব লাগে আৰু কাষৰ জনো মানে চেঞ্জ হৈ থাকে আজি ধৰক ফাৰ্ষ্ট বেঞ্চ তই ফাৰ্ষ্টত বহিলে তাৰ পাছত আকৌ চেকেণ্ড বহিব লাগিব চেকেণ্ড থাৰদ এনেকে বহিব লাগে মানে একদম এটেনচন আমাৰটো বহা বহা বুলি আৰু লাচট জনক ল'ৰা ছোৱালী একেলগে বঢ়ায় দিছিলে
হয় নেকি আহ তুমি আমাৰ ল'ৰা ছোৱালী একেলগে বহোৱা নাছিলে ছোৱালী ছোৱালী এক্সট্ৰা ল'ৰা ল'ৰা এক্সট্ৰা
উ টিফিন চিফিন লৈ থৈছিলা
নিজৰ নিজকে টিফিন আহ টিফিন তুমি টিফিন কি লৈ গৈছিলা
অ আমাৰ আকৌ টিফিনৰু ৰুলচ আছিলে এনেকুৱা সোমবাৰে ৰু গীতৰকাৰী মঙগলবাৰে বুটমুগ তেনেকুৱা তাৰিখ আছিলো দা আপোনালোকৰ
এ আমাৰতো কেতিয়াবা ৰুটি কেতিয়াবা এই বিস্কুট কেতিয়াবা ব্ৰেড কেতিয়াবা একো নাই পইচা অ এনেকুৱা নাছিলে নিজৰ ইচ্ছা
পইচানিলে বহুত মাৰে
হ আমাৰ তেনেকুৱা নাছিলে আমাৰ যি যি যাৰ যি লৈ যাব মন আছে লৈ গ'লে হ'ল‌
আপুনি যে আপুনি যে ক'লে যে পইচা লৈ গলে কিনে ক'ত
আমাৰ তাতে কেণ্টিন আছিলে স্কুলৰ অ আমাৰ কেন্টিন আছিলে আমি কেণ্টিনৰ পৰা এনে তাতে সেইটো‌ পেটিছ পোৱা গৈছিলে পেটিজ, চব্জি পেটিজ সেইবোৰ খিনি খাইছিল
অহ ভালে আমাৰ এখন অ আমাৰ পইচা নাছিল অ আজিকালটো নাপায়
অ এতিয়াতো
ত্ৰিশ টকা চল্লিছ টকা হৈছে‌ উম‌
এ চল্লিশ টকা হৈছে কিছুমান কিছুমান পাই পোন্ধৰ টকা, বিশ টকা, পঁচিশ টকা
অ আমাৰ আক, অ আমাৰ আকত তেনেকুৱা নাছিল‌ ছিলে হেৰি অ কি বুলি কয় আমাৰ ৰুটিন আছিলে গোটেই স্কুল খনে সেইটো ৰুটিন ফল' কৰিব লাগিছিলে মানে সোমবাৰে আমি চবে ৰুটি তৰকাৰী লৈ যাব লাগিছিলে চবৰে ৰু টি একে আছিলে। আৰু ব অ মানে একে ৰুটি তৰকাৰী আছে অলপ তৰকাৰীতো বেলেগ বেলেগ হয় বাৰু কোনোবাই ৰুটিটো তেলতো ভাজিয়ে আনে কোনোবাই শুকানকে সেটো বাৰু বেলেগ কথা আকৌ মঙগলবাৰে বুত মদ থাকে বুধবাৰে ৰুটি বৃহস্পতিবাৰে ফল মূল থাকিছিলে শুক্ৰবাৰে আকৌ অহ শনিবাৰে মানে কিন্তু শনিবাৰে যাৰ নিজৰ যি ইচ্ছা তাকে নিব পাৰে আমি শনিবাৰৰ দিনটোলৈকে ৰখি আছিলো কাৰণ মেগী নিব পাৰিম শনিবাৰে।
অ মেগি
চেক নিব পাৰিম সেইটো সেই দিনা আমি ৰখি আছিলো আৰু বিশেষ কে মেগী অ মেগী খাবলে মানে বহুত ভাল পাইছিলো মেগি মানে পাৰিম আৰু এনে নিবলৈ নিদিয়ে আৰু বুটমুকৰৰ দিনা যে আমি কি কৰো বুট মুুখ খিনি নাখাওঁয়ে সেই বেলেগক মাৰো
হয় নেকি এ
কৰো এ এনেকে এনেকে লৈ কিনে বুট কেইটা একদম কাৰোবাৰ মূৰত নহ'লে গোটেই খন বুট মো কানে হৈ গৈছে ফল ফল মূল দিয়াৰ দিনা টো খিৰিকিৰে পেলাই থৈ গোছি আহো
ইমান বদমাছ কৰিছিলা খানাৰ লগত
অ আমি মানে বুট মুগ দিয়াৰ দিনা কাৰো ধান্দা নাথাকে বুট মুগ যদি ভাজি দিলে বুটটো তেতিয়া খাওঁ তোৰ যদি অলপ ভাজি চাজি দিছে ধৰক ধুনীয়াকে পিয়াজ চিয়াজ টি কিনে দিছে আৰু পিয়াজ চিয়াজো ইমান কেঁচা পিয়াজো দি- দিব নোৱাৰি টিফিনত গোন্ধ ওলাই যায়। তো ভাজি যদি দিছে তেতিয়া পোৱা যায় বুটটো ভাজি দিগিনে ভাজি নিদিয়ে। এদিনা বুট পেটত নাযায় এইদিনা সেই তিনটা বজালৈকে লগ গুনে দ'ব কাৰোবাক মাৰো সেইকেই টা বুট
হয় এনেকুৱা হয় নেকি?
অ আমি মানে বুট মুগৰ প্ৰতি কাৰো মানে নাছিলে একো খাবলে আৰু কিনবলৈও দিয়া নাছিলে গতিকে চবে সেই অলপ অলপ খাই কিনে বাকী খিনি দলিয়াই থৈ গুচি আহো আৰু মই এইটো বিশেষকে- ফল-মূলো যিদিনা আপেল দিব কিবা দিব। খিৰকীত খিৰকীত দি পেলাই দিলোঁ। কাৰণ অলপ দেৰিকে চেক হয় কোনে কিমান খাইছে। খিৰকী দি পেলাই দিওঁ। বুটমুগৰ দিনাতো আমি চবে মাৰ খাওঁ। হয় নি সেই গোটেই তলত বুট মুগ হৈ থাকে কাৰণ চবে চবকে মাৰে। কোনেও খাব মন নকৰে ভাজি অনাটোৰ পৰা খাওঁ বাৰু
আহ্
যদি ভাজি দিছে তেতিয়া খোৱা যায় কিন্তু এনে মা হতক কওঁ বাৰু ভাজি দিয়া বুলি। তেতিয়াহে খাওঁ মানে এনেই বুটমুগ কোনেও নাখায় চবে
হয় নেকি এ মইটো সৰু পৰা এনেকুৱা মানে খানাত এনেকুৱা মই এইটো নাখাও সেইটো নাখাও নাছিলো। যি পালো সেইটো খা- খালো ভোক লাগিছে দে খালো নাখালে নাখাও, এনেকুৱা মই এতিয়াও তেনেকুৱা এইটো নকৰো। চব ভাল পাওঁ। তেনেকু
আম আমাৰ আকৌ টিফিন চেক কৈছিলে আনিছোঁ নে নাই? অ আনিছো নে নাই চেক কৰি কৈছিলে। যদি নানো কিছুদিনা অ। সেই কৰিছিলে। আৰু কোনোবাই যদি। হয়, কোনোবাই যদি ৰুলচ ৰেগুলেশ্যনৰ বাহিৰত। তাৰ মানে সেইদিনা মানে পেৰেন্টচলৈকে ফোন আহে আৰু। কিয় দিছে বুলি তেনেকুৱা, আমাৰো। আৰু আপোনালোকৰো তেনেকুৱা আছিলে নে যে ৰাতিপুৱা নটা বজাত গৈ পাব লাগিব। তাৰপিছত গেট বন্ধ কৰি দিয়ে।
তোমালোকৰ, আমাৰটো তেনে। কিবা নটা বজাত নাপালেও একো নাই এটা ক্লাছ মিছ কৰিলেও একো নাই।
উম ভালে দেখোন আমাক নটা বজাত। পুৰা গেট বন্ধ কৰি দিয়ে। তাৰপিছত আকৌ বুজ। যেতিয়া ওলাবৰ টাইমত গেটখন খুলি দিয়ে সেইটো টাইমত আৰু যেতিয়ালৈকে গেট নোখোলে তেতিয়ালৈকে বাহিৰত আৰু তাতে প্ৰাৰ্থনা থাকিব বাফৰে প্ৰাৰ্থনাটো। পোন্ধৰটামান প্ৰাৰ্থনাই থাকে।
হয় নেকি। আমাৰটো তেনেকুৱা প্ৰাৰ্থনা নাছিলে। অ, এটা এটা আছে। ছিলে এটা প্ৰাৰ্থনা কৰিছিলো তাৰপিছত চেচ। আৰু আহ, এনেকা। প্ৰাৰ্থনাটো বেছিভাগ নকৰিলেও হয় মই এনেকে প্ৰাৰ্থনা হৈ আছে যে। মই বাহিৰত থাকো। আৰু তাৰপিছত কিছু সোমাই যাব খালি আৰু কেতিয়াবাতো বাৰত। তাতো ওলাই পলাই গৈছো।
হে, আমাৰ নাই আমাৰতো নোৱাৰো আমাৰতো। যিদিনা উম মানে সোনকালে আহিম বুলি ভাবো সেইদিনাও কিবাকে মানে এপ্লিকেচন লিখি লিখি পঠাই দিয়ে। পঠাও ঘৰৰ পৰা ফোন কৰিব লাগিব। তেতিয়া হে আহিব, দিয়া।
খিৰিকীৰ পৰাও পলাইছিলো মইতো আকৌ স্কুলৰ পৰা বেগে দেগে। হি হি হি নেক্স ডে, নেক্স ডে। নেক্সট ডে, মাহঁতে যাইকে বেগ আনিছে বাইদেউহঁতে যাইকে পিটি -পিটি। বেগ। বেগ লৈ আহিছে।
উ মই আমাৰ ভাই মায়ে ৰ বেয়া মাৰিছিলে আমাক। পঠিয়াই প্ৰাৰ্থনা টাইম।
আমি চাৰিজন চাৰিজন বন্ধু আছিলো। আমি চাৰিজন মিলি কি কি কৰিছো বেগ ত দু তিনিজনে বেগ ল ললো মইতো ল'বই পাহৰিলো খিৰিকীৰ পৰা পলাই গৈছো, তাৰপিছত অ' আমি গলো নদীত গ'লো গা চা ধুলো তাৰ পিছত ঘৰত গ'লো তেওঁ ঘৰত যোৱাৰ পিছত মনত আছে এই বেগটো কলে স্কুলত পাহৰি আহিছো কি তাৰপিছত নেক্স দে মায়ে সুধিলে বেগ ক'ত মই কলো স্কুলতে পাহৰি আহিছো।
ফোন আহিল কম গম পাল স্কুলৰ পৰা পলাইছো যি কুবন।
সেয়ে নাই মানে কোনো মানে নাই তেনেকুৱা নাছিলে।
ৰুলছ ৰেগুলচন সব আছিলে। চবৰ কাৰণে আছিলে আমাৰ কাৰণে নাছিলে আমি একদম বদমাছ।
উম,
এ, কেতিয়া খিৰিকীৰ পৰা পলোৱা কেতিয়াবা কাৰোবাৰ মাথা ফাটাই দিয়া হে বহুত উৎপাত কৰিছিলোঁ আমি স্কুলত।
আমি আৰু তেনেকুৱা নাছিলো আমাক দিব এনেকুৱা মছলা। এনেকুৱা। ঠিক আছে তেতিয়া হ'লে আৰু পিছত কেতিয়াবা কথা পাতি বিষয়ত অ' দিয়ক ৰাখিছোঁ।